হু
কি কৰি আছা?
এনে, এতিয়া জাছ উঠি আহিছোঁ।
আকৌ উঠি যায়নি?
উম, কাম বন কৰিব নোৱাৰো যেতিয়া শুই থকা গা ধুনীয়া
অসুবিধা নেকি?
উম।
অ'। বাকী কিবা কাম চাম লগাইছা নেকি?
কাম চাম, কি কাম?
কিবা মানে এইবিলাক এনেকেয়ে থাকিবা নে কিবা কিবি কৰিবা?
তাকে কি কৰোঁ, ভাবিছোঁ। তাকে ওঠৰ বছৰো হোৱা নাই, মানে কিবা এটা কৰিম বুলি কলেও এতিয়া
অ', অ' মই আজি গুৱাহাটী যাম মানে। তাকে বোলো লগৰবিলাকক কৈছোঁ আৰু।
উম।
লগ নাপাম যে চবকে।
উম, বেয়া লাগিছে নে মনত?
বেয়াতো লাগিব হ'লেও উপায় নাই, মানে প্ৰব্লেম হৈছে।
উম।
ল'ৰা মানুহ ডাঙৰ হৈ আহিলে প্ৰব্লেম হয়ে ঘৰত।
সেইটো হয় বাৰু। বাকী কোৱা?
কিনো ক'ম আৰু, বেয়াও লাগিছে, যাবও মন গৈছে। যাব মন গৈছে মানেতো এতিয়া যাব লাগিবই টিকেট চিকেট কৰা হ'ল।
অ'। কেতিয়ালে?
ৰাতিকে, ৰাতি দিল ৰাতিলে।
উম।
ট্ৰেইনত।
উম।
দিনত ডাইৰেক্ট যাম।
ডকুমেণ্ট সোপাহে মেইন আকৌ দেই, সেইকাৰ ল'লা ডকুমেন্টবিলাক ল'লা বোলো?
অৰিজিনেল বিলাক নাই লোৱা, আধাৰ কাৰ্ড, পান কাৰ্ডটো লৈছোঁ, বাকিবিলাক ফটো মাৰি লৈছোঁ।
উম।
চব অৰিজিনেল লৈ গ'লে পতকে হেৰাব নহ তাত।
সেইটো হয়, অ'।
তাত এনেও অৰিজিনেল নাচায়, জেৰক্স কপিয়ে লয়।
অ'।
আধাৰ কাৰ্ড, পান কাৰ্ড কেইটা থাকিলে চব ওলাই যায়।
উম। এ আজিকালি আধাৰ কাৰ্ডটোৱে মেইন বেছি ভাগ।
হয়, হয়। বাৰু ঠিক আছে, মই অকমান চাহ তাহ খাওঁগৈ, খবৰটো দিলোঁ আৰু।
উম।
উম।
হ'ব।